অহ বাইদেউ
অ
কি খবৰ ভালে আছে এ আছো দিয়ক ময়ো।
অ ছোৱালী স্কুল গ'ল?
অ গ'ল গল।
অ আজি শনিবাৰ সোনকালে
অ আজি শনিবাৰ সোনাকালে কাল
অ তাৰপিছত ভাত পানী খাই আহিছা!
ভাত পানী খালো অৱ।
বনাই কৰি খাই আহা ন! চব আহোতে
উ আহো
অ তুমি দাদা ৰখি থাকা নেকি নিব সময়ত!
অ মই হে অ এ আছে নহয় ৰুম এটা আছে। তাতে আমি ৰুম লৈ থৈ দিছো নহয় এই বৰষুণ চৰষুণৰ দিনত অসুবিধা হয় যে। এ তাতে অকন ৰৈ দিওঁ আৰু আকৌ ছুটি হলে লৈ গুচি যাওঁগে।
অ ভালে ক ন আকৌ উম
অসুবিধা হয় নহয় দুবাৰ তিনিবাৰ অহা যোৱা কৰিব লাগিব, দিগদাৰ হয়, উম উম
অ তাৰপিছত ভাত তনী ঘৰ এটা বনাই খা
অৱ ভাত পানী ঘৰতে বনাই খাই আহো আকৌ ইয়াৰ পৰা গ লা খাওঁ
উম উম এ হেৰি হলে এনেই অইনবাৰ হলে অকমান দিগদাৰ হয় আৰু ন
বাকী বাৰ হলে অকমান এ সেয়াই মানে অকমান কষ্ট হয় আৰু কিনো কৰিব এতিয়া ঘৰ দূৰত যেতিয়া
উম এই ল'ৰা ছোৱালী পঢ়াব হলে কষ্ট কৰিবই লাগিব ন কষ্ট নকৰিলে ন ক'ত আকৌ ফল
অ তাকে কষ্ট আছে আও এতিয়া অকন কষ্ট পাই পেলাই পঢ়িলেহে তেতিয়াহে ভালকে পঢ়িব।
অ এনেই অ এনেই বেছি সুবিধা দিলে আকৌ পঢ়াত নোৱাৰে নহয়। মনোৰযোগ নবঢহ়ে উম আজিকালি ল'ৰা ছোৱালী হোপা তেনেকুৱা কোৱাই হৈছে বেছি পালে উদ্ভণ্ডলি হৈ যায় ন এইখণে অ অলপমান কষ্ট আৰু সৰু পৰা কাম বন শিকাবা দিয়া।
অ নাই ইটো সটো কিবা কৰিবলৈ দিলে কৰে বাও দেই
অ আমি সেয়া কৰিব নিদিলো এতিয়া সেয়া ইমান কামেই কৰিব নাজানে।
অ সেইটো হয় কৰিবলৈ শিকাব লাগে মানে বাকী খিনি নহয় নিজৰ কাম খিনিয়ে কৰিবলে
অ অ খাই পেলাই নিজৰ বাচনখন ধুব ন আজৰি অকণমান বোলে নাই ঘৰটোকে সাৰ
তাকে মই নাহিলেও নহয় কৰে হেৰি মই কেতিয়াবা ঘৰত নাথাকিলেও মানে তাই কোনোবা যদি আহে তেতিয়া মানে হেৰি চাহ তাহ বনাই কৰি দিয়ে নহয়
অহ
চাহ তাহ বনাই কৰি দিয়ে? আকৌ হেৰি কি বুলি কয় আৰু মানুহৰ লগত ধুনীয়াকে কথা বতৰা পাতে সেইয়াই তাৰমানে তাই ইমান মানে চালাক চতুৰ নহয় আৰু মানে কথা চথা কথা পাতি তেনেকে থাকে আৰু
উম আৰু মোৱাইল চোবাইল তেনেকে নিদিবা।
সিহঁতৰ স্কুলত এনেই ভয় খুৱাই থাকে। মোবাইল চালে আমি গম পাও লাইট বহাই থৈছো সেইটো কাৰণে মোবাইলতটো ইমান নেচায়
অ কিছুমান একে
উম চালেও মানে এই কিবা কেতিয়াবা লাগা হলে তেতিয়া চাই আকৌ কেতিয়াবা স্কুলত মাচ মানে এনেই সুধি দিয়া নহ তুমি মোবাইল চাইছিলা তেতিয়া আকৌ নাই মিছ মই বেলেগ এক এইটো চোৱা নাই মই অমুকহে চাইছিলো তেনেকে তাৰ মাজতে কেতিয়াবা অকমান চাই আৰু
এতিয়া মানে অকণমান চাবও লাগিব ন এই কৰবাত কা হেৰি এই কাৰ্টুন চাৰ্টুন এইবিলাক চালে হ ন
নহয় চালে তাৰ তাৰ পাওঁ কিছু শি কে ন
শিকে শিকে উম আৰু তাতে বহুত হেৰি শিকিব লগীয়া বস্তুও দিয়ে বুজিছা এই সোপা উম নাজ
সেই কেতিয়াবা স্কুলৰ কিবা বস্তু তেনেকে চাই
শব্দ উচ্চাৰণ বিলাক অ কিছুমান দিয়ে টেঞ্চিলিচন দিয়ে অ সেইবিলাক চাই চাই
লী বহুত সুবিধা হ'ল।
উম নাই উম উম নাজানাতো তাতে মাৰি দিয়া আহি
তাত মাই এতিয়া আহিয়ে যায় আও সেইটোৱে, কিন্তু এটা কথা মোৱাইল টোৱে বহুতখিনি সুবিধাও কৰিছে।
অ সুবিধা কৰিছে তাকে চাব জানা টোয়ে ক হা হল ন কিছুমানে আজে বাজে
ব্যৱহাৰতো নিজৰ আৰু, সময়তো এনেই কটাই নে কিবা পঢ়া শুনা বিষয় আছে চাই নিজৰ লাভ লাভটোলে চালে তো পঢ়া শুনাৰ বিষয়টোয়ে চাব ভাল ভাল ন ইমান ধুনীয়াকে লিখে শিকা থাকে আজিকালি ইমান জানা জানা মানুহ মোৱাইলতে তেনেক দিয়ে
উম কিছুমানে আকৌ সেইবিলাক নাচায় নহয় কিছুমানে আজে বাজে কিছুমানে চাই সেইখিনি চকু দিলেই হল আও ন
কথা সোধে মানে কিবা স্কুলৰ কিবা সুধ ধে ময়ো যদি বুজি নাপাওঁ বা সময়ো যদি মিলাব নোৱাৰো তেতিয়া মানে তাইক কও মো মোৱাইলতে মাৰি দিওঁ তাইক মই আজিলৈকে লিখিবলৈ শিকোৱা নাই মই নিজে লিখি আছো বাৰু তাই, অৱ তাইক নিজে বুজি ল'ব দিওঁ আৰু তাতে আপোনাৰ ধুনীয়াকে বুজাই দিয়ে।
অ বুজাই দিয়ে উম। সেইটো কাৰণে ভাল হৈছে কিন্তু ন বুজি নোপোৱা বিলাক আকৌ তেনেকে সুধি পেলাই চাব পায় যে আকৌ কিবা এটা ঔষুধ ঔষধ আনিলোও সেইটো বা
অ কেনেকুৱা কি গোটেই বস্তু খিনি ওলাই যায়।
উলায় যায়।
তাকেটো কিবা এটা পতককে আপুনি চাবচোন বোলে গাতোৱে বেয়া লাগি ৰচোন গাটো এনেকুৱা লাগে
উম উম অ অ আসন চাসনো শিকাই উম আৰু ব্যায়াম বিলাকো শিকাই থাকে খাই বলৈ কেনেকে কৰিব লাগে কেনেকুৱা ব্যায়াম কৰিব লাগে নেখাওঁতে কি কৰিব কৰিব লাগে কি কি খাব লাগে অ বনোৱা খোৱা সেইবিলাকো দি থাকে নহয়
অ সেইবিলাকো দি থাকে বিভিন্ন বিভিন্ন ধৰণৰ সেইটোৱেটো কৈছোঁ মোবাইলটো যোনে ভালকে ব্যৱহাৰ কৰিছে সেয়া ল'ৰা ছোৱালী সদায় ভালেই হৈ গৈ আছে হয়নে আৰু যি এনে ধৰক এনেই ফাং ফুং কৰি কিবা খেল চেল খেলি তেনেকে যদি কটাই আছে আৰু তেতিয়াহ'লে সেইখিনি ল'ৰা ছোৱালী এনেই যাব
এনে যাব অ তাকে এয়া কিছুমান নেযায় সেয়া চাই চাই বহুত বস্তু বনাবও লৈছে উম শিকাই দিয়ে উম
ইটোৰ পিছত সিটো বোলে এইখিনি পাহৰি গৈছো আকৌ এনেকে টানি আনি পেলাই ৰখাই লৈ আকৌ চাব পাৰি ন ইমান সুবিধা
সেইটোৱে সুবিধা আকৌ এ পিঠা পনা বনোৱাওতো কিবা হেৰি চব দেখুৱাই
চবেই চব বস্তুয়ে তেনেকে সুবিধা হৈছে
উম উম আকৌ কিবা ভাত আঞ্জা আ্না বনাবনও অ আঞ্জা বনাবলৈও কেনেকে বনাও কি কগ্ৰছ চ পিটো চাৰিলে হৈ যায় ন
অ তাকে ফুল চুল বুন নষ্ট হলেও কি কৰিলে ভাল হব শাক পাচলি নষ্ট হলেও কি কৰিলে ভাল হ'ব হয়নে তাতে গোটেই বস্তু বিলাক পোৱা যায় সেইটো কিন্তু এটা বহুত ভাল হ'ল দেই
অ আমাৰ আগৰ দিনত নাছিলে ন। হয় মোবাইল চোবাইল নাই আৰু আমি ইমান বুজিও নাপাও।
তাকে বুজাই দিয়া মানুহো আছিল ঘৰত তেনেকুৱা এতিয়া বুজাই দিয়া মানুহ ঘৰত নাথাকিলেও অসুবিধা একো নাই লৰা ছোৱালী ন
অ চাই পেলাই মানে এইটো কেনেকে কি কৰিম।
অ গোটেইখিনি আহিয়ে যায় আহিয়ে যায়, বোলে অসমীয়াতহে নকব বোলে ইংৰাজীত যেনে ক'ব তেনেকুৱা বুলি আপোনাৰ গোটেই কেইটা ভাষাতে পায় যোনে যিটো ভাষা তাতে মাৰে
অ চবতে ওলাই যায় নহয়।
তাকে
উম আগতে যদি বনাব নাজানা বস্তুতটো ইতিয়া বনাব পাহ হল দিয়া অ তাতে মাৰি ৰেচিপি টো চাই পেলাই বোলে এইটো বস্তু তেনেকে বনাও বনাই খাও উম তেনেকে বনাই বনাই খাবও ভাল হৈছে।
তাকে ঘৰলে কিবা এটা নতুন বস্তু আনিলা আজিনো কিহৰ লগত বনোৱা এয়ানো কিহৰ লগত বনাই মুবাইলটোতে মাৰি চালে সেইটো ওলাই যায়। ন, কিমান পৃথিৱী পৃথিৱী খনত ক পৰা ক' পাইছেগে চাওঁকচোন বাও
কৰ পা ক পাইছে গ, আঁতৰত থকা মানুহটোো চাব পৰা হৈছে ন। আগৰ দিনৰ, উম চিঠিখন আহিব বুলি বাট চাই থকা যায় ন? অ' আহ।
এতিয়া একেবাৰে নাই লগতে মনত পৰিল মুঠতে লগতে ফোনটো কৰি উলিয়াই
উলিয়া দ, উম দূৰত থকা ছোৱালীজনীও কেনেকে আছে
অ কি কৰিছে গ তে এইখিনি ফ-ফটোখন দে মানে মোবাইলটোতে ইমানখিনি সুবিধা কৰি দিছে।
উম মানুহজনী দেখাৰ পিছত মনটোও ভাল লাগে নহয় নাই?
অ' তো, হয়তো। অ' এনে যিমান আগতে কথা পাতিলে যিটো মানে আগতে আমাৰ দাদাহঁতে বাহিৰত থাকে যে ফোন কৰে আও সেই ওচৰৰ মানুহঘৰত গৈ পেলাই এঘণ্টামান আগতে বহি থাকো, সিহঁতৰ লেণ্ডফোন।
অ', ফোন আহিব ফোন আহিব কৰি, আচৰিত লাগে অ'।
ঘৰতে চাৰি-পাঁচ
ঘৰতে অ' এতিয়া মন গ'লে কথা পাতিব পৰা যায়, মন গ'লে চাব পৰা যায় ন? উম কিমান সুবিধা ধা হয় ছে। তাকে ভাল ব্যৱহাৰ কৰিলে হ'ল আৰু।
আছে অমুকতো বজাৰ কৰিবলৈ কওঁ, মৰিগাঁও পালি নে?
অ', অমুক ঢোল লৈ আহিবি খাব মন গৈছে ন? লগতে লৈ আহি
লৈ আহিবি। অ' কে ইমান সুবিধা। হয় সেই, ইমান মানে পৃথিৱীৰ আৰু কিমান ওপৰলৈ উঠিব নাজা জানোগে আৰু কিন্তু বহুতখিনি কিন্তু হৈছে
অ'। বজাৰৰ পৰা যাব আকৌ পাহৰিলে বস্তু ৰৈয়ে যাব ন? আগতে, এতিয়া পাহৰিলো বোলে বজাৰত থাকিলে, দাদা অমুক টো আনিবি।
অ' নহয় পাহৰি গ'লেও আকৌ হেৰি বোলে এইটো এটা সুবিধা। কৈ দিছে, এ বাইক চলাই গৈ আছে এতিয়া নকওঁ।
অ'। অ' অ'। তেনেকে কৰিলেও হয়।
তাকে। মেছেজ এটাকে দি থৈ দিলে গৈ পালে ত মোবাইল। চাব, মোবাইলটো চাওঁতেতো দেখিবই ।
দেখিবই আও। লাগে বস্তুগিটা ন? লিখি পেলাই দি পঠিয়ালেই হ'ল আৰু মই কম মোক আনি দিব।
হ'ল আৰু। অ' তাকে।
উম দেয়া হ'ব দেয়া বাৰু ন? অ হব দিয়া ৰাখা ওম ওম। বিধ, বিধ, বিধ, বিধ।